হেল্ল'
হা
অ কি আ হেল্ল
হেল্ল'হেল্ল'
অ শুনিছে নাই, অ কি কৈছা?
এ বিচনাত শুই আছো অকতে, তুমি?
ময়ো সে বিচনা পৰা উঠি জাচ উঠিছোঁ
আচ্ছা আচ্ছা
অ তুমি এতিয়া পিছে কালি মানে বেমাৰ হৈছিলে কৈছিলা বাও পালা?
অ ভাল পালোঁ, ভাল পালোঁ মানে কালি আৰু এই মানে পেট বিষ হৈছিলে কিবা কিবি এইবিলাকে আৱ খানা বিলাক মিলা নাছিলে বা আচলতে যে সেইকাৰণে হৈছিলে কালি
উম উম এইদিন বতৰ-চতৰ বেয়া যে
উম উম বতৰবিলাক একদম মানে বতৰো বেয়া এইটো খানা পিনাটো বেয়া এইকেইদিন মানে পোৰা তেল বস্তু বিলাক খাই থকাৰ ফলতে হৈছিলে আৰু এইটো কালি ভাল পালো এই ইন'খালো নেমু-চেমু খাই দিলো আকৌ ভাত খাই দিলোঁ
আহ, অ। বাকী কিবা কেনিবা যোৱা নাই নেকি মানে এইকেইদিনো পুৰা? অকল ডিউটিতে আছা বুলি কৈ আছা।
তাকে ক সদায় যাম বুলি ভাবো দে যোৱাই নহৈছে। আজি কি যাবা নেকি কেনিবা?
কেনিবা যাব লাগে বাৰু, সেনে ভাবিছো তাৰমানে কেনেও যোৱা নাই নেকি বুলি কৈছো।
অ, যোৱা যদি আহিবা আকৌ।
অ, যাব লাগিব আজি অ।
অঁ, কোনপিনে যাব আ এতিয়া? আজি মানে এনেকে ডিউ- টিও নাইটো।
উম-উম হয়।
উম।
মানে আজি। আজি কেনিবা যোৱাতটো মানে ভাবি আছিলো তাৰমানে। তোমালোকে এতিয়া ডিউটিলে- বন্ধ আছে আছে বুইছে ন আকৌ।
উম-উম।
এনে কে কিনি যাবা, এতিয়া মানে কেনি প্লেনিং, প্লেনিংটো কেনি আছে?
কোন পিনে যোৱা আকৌ এতিয়া তুমি? এতিয়া কোনপিনে গ'লে ভাল লাগিব আকৌ আজি! বতৰটো আজি আগৌ আকৌ গৰমতটো আনিছে, বৰষুণ নাইকিয়া হল কালিৰ পৰা।
উম- উম, হয়, হয়। এই গুইজান ফালে যাবলৈ মন আছিলে পাক এটামান। উম, সেইফালে এনেই নদীৰ কাষত মানে ভাল লাগিব।
উম, সেইটো হয় বাৰু।
উম-উম।
তাকে যোৱা যদি যাবই লাগে আৰু এইবিলাক মানে কি বুলি কয়-
বাকী কা খোৱা বোৱা কৰিলি নাই?
না-না মই শু-শুই উঠিছো হে জাষ্ট, শুই উঠিছো মানে- শুইয়ে আছিলো বাৰু এতিয়া তুমি ফোন কৰিছা যে - অলপ উঠি আহিলো আৰু কিমানো শুই থাকিবি, টাইমো হল চাগে এতিয়া হয় নাই?
হয়, হয়, হয় টাইমটো হল। ঘৰ পিনে যোৱা নাই নেকি?
হা, হা-
ঘৰ পিনে!
ঘৰ পিনে নাই যোৱা, নাই যোৱা।
অঁ, অঁ, অঁ।
উম, তুমি?
মইয়ো নাই যোৱা ঘৰৰ পিনে।
আচ্ছা, এতিয়া ঘৰ পিনে কি নাযাওঁ বুলি ভাবিছা নেকি এতিয়া?
আ হা, ঘৰপিনে নাযাওঁ।
আচ্ছা!
উম।
যে ঘৰ কেতিয়াবা, কেতিয়া গৈছিলে যে তুমি লাষ্ট?
লাষ্ট মই এইটো মাহৰ, এইটো মাহৰ নহয়, এইটো মাহৰ মই- গৈ আহিলো হোনি ঘৰলৈ গৈছিলো। গৈ আহি, আহি ঘৰলে গৈছিলো এইকেইদিন ভিতৰতে গৈছিলো।
আছা। কি কিবা কামত গৈছিলা নেকি?
অঁ হেল্ল!
হেল্ল! হেল্ল!
হেল্ল!
অঁ, কিবা কামত ঘৰ গৈছিলে নেকি?
এ, এডমিশন আছিলে মোৰ হেৰিত অ। আই টি আইয়ত নামলগোৱা আছিলে। অঁ অঁ সেইটো একচুৱেলি লগাই থৈ আহিলোঁ।
আচ্ছা, আচ্ছা এই ফ্ৰী আছিলেনে? এইটো চৰকাৰী আছিলে নে? পইচা -পাতি, এইটো প্ৰাইভেট আছিলে। পইচা পাতি ল'লে চাগে নে?
পইচা -পাতি ললে। প্ৰাইভেট আছিলে।
কিমান মান ল'লে?
পইচা-পাতি মই এনেকে এইটো একেবাৰে দিব নোৱাৰিলো ন'। সেইকাৰণে থ্ৰী থাউজেণ্ড এটা দিলো মানে। দহ হাজাৰ কাৰণে দিলো মানে।
আচ্ছা, মানে তুমি এতিয়া মানে এইটো ইষ্টলমেণ্ট ছিষ্টেমত নোৱাৰিম বুলি আছা।
অঁ, অঁ অঁ অঁ--ই এম আই চিষ্টেম। ইষ্টলমেণ্ট সেনকা
অঁ, এতিয়া মানে আৰু বাকীখিনি একেবাৰে দিব লাগিব নে মাহে, মাহে দিব লাগিব?
উম, মাহে মাহেও দিব পাৰা মানে তই একেবাৰো দি দিব পাৰা। মানে নিজে খুচি আৰু মানে বছ--দুবছৰ মূৰত মোঠ ধাৰ মাৰি দিব মানে নাই দ
ঠিকে, ঠিকে মানে এনেুৱাকে দিলে ভালে মানে। এতিয়া আমাৰে মানে কি বুলি কই এতিয়া? আমাৰ নিচিনা দুখীয়া মানুহ বিলাকৰ কাৰণে এইবিলাক। মানে বিশ ত্ৰিশ হাজাৰ বা একেবাৰে পইচাটো গোটোৱাটো অসম্ভৱ ন'। এইটো যিটো ঘৰতো নাথাকে কিবা দুই- এটকা ঘৰতো লাগে। আমিটো কৰবাৰ পৰা নহয় কৰবাৰ পৰা বিচাৰিহে দিওঁ। ত' এনেকা মানে ইনষ্টলমেণ্ট চিষ্টেমটো কৰি দিছেটো ভালে হৈছে। মানে বহুত ল'ৰা-ছোৱালী মানে টকা-পইচা নথকাৰ ফলতো মানে পঢ়িবলে ইচ্ছা থাকিও মানে আ পঢ়িব নাপায়।
সেইটো হয় বাও। তুমি যিটো কৈছা সেইটো হয়। আমাৰ ভূণ মানুহৰ মানে কিবা দিব পৰাটো মানে যোগ্য নাথাকে ন'।
অঁ
সেইকাৰণে মানে মই ক'লো মানে মোক পইচা-পাতি একেবাৰে নি দিব নোৱাৰোঁ। মা মানে ঘৰৰ অৱস্থা ইমান ভাল নহয় ন' সেইটো কাৰণে। হয়, হে দহ হেজাৰকে দিলো বাকী বাকী খিনি মই পিছত দিম দেই বুলি ক'লো ক '।
অঁ, খুওব ভাল হৈছে, খুওব ভাল হৈছে মানে এনেকুৱা হ'লে ভালে হয় মানে।
এনেকুৱা চিষ্টেমটো কৰি আছিলোঁ আমাৰ দুদিনমান হৈছিলেই। মিডল মানুহ যিবিলাক দুখীয়া মানুহ ন' সেইবিলাকো মানে, শিক্ষা মানে আহৰণ কৰিব পাৰে আৰু।
হেল্ল!
অঁ, শুনিছা নাই?
অঁ, শুনিছো, কি কি কৈছিলি যে মানে অ'
আমাৰ দুখীয়া ল'ৰা-ছোৱালীখিনিৰ কাৰণে অঁ, দুখীয়া ল'ৰা-ছোৱালীৰ কাৰণেও ইমানখি সুবিধা হয় আৰু।
তাকে, তাকে তাকে। দুখীয়াখিনিৰ কাৰণেও মানে এইবিলাক বহুতখিনি সুবিধা হয়। মানে আমাৰ এতিয়া চোৱা তুমি পতককে এতিয়া ত্ৰিশ হেজাৰ টকা এটা গুনাইদিলে আমাৰতো বেংকত ত্ৰিশ হাজাৰ টকা এটা থক্ থাকিব নাথাকেটো। তুমি দেখিছা এতিয়া আমাৰ আজি ইনকম হয় আজি আজিৰ দিনটো চলিবলৈ হয়। আমিনো দিন হাজিৰা কৰিনো কিমান পইচা পাওঁ হয় নাই। তিনিশ বা চাৰিশ, অ'হ তিনিশ চাৰিশতো এটা ফ্ৰেমেলি চলিবলৈতো অসুবিধা হয় ন।
অসুবিধা হয় মানে ঘৰখন চলিবলৈও টান হৈ যায় ন মানে যিটো ইনকম যেন তেন ঘৰখন চলাবলৈ হয় হে।
উম, উম, উম ঘৰে চলিবা নে বা আকৌ স্কুলৰ এইবিলাক খৰচ পাতিবিলাক আছে। সেই ল'ৰা ছোৱালী প্ৰত্যেকটো ঘৰতেতো তিনি চাৰিজন বা দুজনকে ল'ৰা থাকেই। ল'ৰা ছোৱালী পঢ়িবলগীয়া থাকে চ' মানে অলপ অসু অসুবিধা হয় আমাৰ মানে, এই ত্ৰিশ হাজাৰ টকা একেবাৰে দিবলে
উম উম হয় হয়, সেইটো তুমি ঠিকেই অহ' তুমি ঠিকে ভাবিছা এমাই
অহ। ইনষ্টিটিউটত বিলাকে মানে তেনেকুৱা ব্যৱস্থাটো কৰিছে খুব ভাল কৰিছে মানে।
উম যিবিলাকে কৰিছে তাৰমানে মানে এইটো শিকি লৈছে বুলি ভাবো তাৰমানে। যিহেতু চবৰ মানে কিছুমান মানুহৰ পঢ়িবলৈ ইচ্ছা থাকে ন সেইবিলাকো। পঢ়া কিন্তু পইচা পাতি নোহোৱাএকেবাৰে দিব নোৱাৰা ক্ষেত্ৰত মানে অসমৰ্থ হৈ যায় মানে ঠিক পঢ়িবলৈ মানে অসুবিধা হয়।
উম, উম, সেইটো হয়, সেইটো হয়। মোৰ মোৰো তেনেকুৱা লগৰ এজন আছিলে মানে এতিয়া পটককে বিশ হেজাৰ গুনাই দিয়া দেখি এডমিশ্যনটো নকৰিলে তেওঁ।
অ'
মানে দিবলৈ নোৱাৰে ন আচলতে বিশ হাজাৰ টকা পতককে মানে ঘৰত খুজিলে বুলিয়েই এতিয়া ল'ৰাজনো ডাঙৰ হ'ল। ঘৰতনো কি বুলি খুজিব বিশ হাজাৰ কালি পৰহি পঢ়ি এটাছেহে ডিগ্ৰীটো তাতো কিমান খৰচ হৈছে। আকৌ যদি আই টি আই কৰিবলৈ বুলিয়ে যদি ঘৰৰ পৰা বিশ হাজাৰ টকা খোজে। আজি আচলতে ল'ৰা মানুহৰ মানে একৈশ বাইশ বছৰ ব বয়সত পৰা মানে ঘৰৰ পৰা টকা খুজিব মানে কিবা এটা লাজ লাজ লগা অনু
উম উম হয় লাজ, লাজ লাগে মানে নিজে নিজেই বেয়া লাগিছে আৰু উম।
তুমি সেইটো পৰিস্থিতি পায় আহিছা চাগে হয় নাই
উম, পালোঁ পালোঁ অ'হ ইমান হেৰি ইমানে দিনবিলাক কটালো কাৰণে এতিয়া নিজৰ হেৰিয়ে বিচাৰো তাৰমানে। কৰিবলৈ অ', যিটো কাম কৰিবলৈ মানে নিজৰ কিয়নো ঘৰৰ পৰা লৈ থাকিলে মানে মা দেউতা মানে এনেই মানে বেয়া লাগে তাৰমানে।
অ'হ মা দেউতাহতেতো নিদো বুলি নকয় কিন্তু আমাৰ। মনত যে আহে যে মা দেউতাহঁতে বা কি বুলি ভাবিছে ইমান ডাঙৰ হল একো এটা নকৰে নিজকে বুলি। কিমাননো আমি খোৱাই থাকিম বা আমি চলাই থাকিম এইবিলাক ভাৱ মানে আহিছে নিচিনা লাগে। কিন্তু মা দেউতাহঁতে সেইটো কথা নাভাবে বাৰু তেনেকে ল'ৰাজন ভালকে পঢ়ক কিবা নহয় কিবা এটা কৰিব তাৰ সময়তকে পঢ়িয়ে শেষ হোৱা নাই মই সেনেকে বুলিয়ে ভাবে। কিন্তু আমাৰ মনতে এইবিলাক ভাৱনা আহে মানে
অহ সেইটো বাৰু আৰু আৰু তুমি এতিয়া হেৰি কিবা কিবা কি ওলাই কিবা একজাম আছিলে বুলি কৈছিলা কেতিয়া আছে।
অহ মোৰ একজামটো বাৰ তাৰিখে আছে দেই।
অঁ', বাৰু থিকেই। পঢ়িছা নাই তুমি?
তাকে পঢ়িবলৈ সময়ে নাপাওঁ দেখোন, ইমান পঢ়া হোৱা নাই। তথাপিও- আজিৰ পৰা অলপ চাব লাগিব চাগে, আজি দ'হ তাৰিখ পাই গ'লহি কাইলৈ এঘাৰ পৰহিলেতো এক্জামে আছে।
উম, নহয় এক্জামটো- অঁ এক্জাম টো কি আছিলে বোলে সেইটো মানে কি আছে বুলি কৈছিলা?
এক্জামটো ডি এল এৰ এক্জাম আছে।
অ অ অ তুমি মানে টিচাৰ লাইনত যাবা ন
তাকে টিচাৰ লাইন বুলি নহয় আৰু মানে-
অ।
টিচাৰ যাবলৈ এটা ইচ্ছা এটা আছে ত' সেইকাৰণে মানে এনেকে- পঢ়ি চাওঁ যদি সুবিধা এটা পাওঁ সুবিধা এটা পালে পঢ়ি চাম। পঢ়ি পেলি যদি কিবা এটা এক্জাম চেগাম যদি দিওঁ পাছ কৰোঁ তেতিয়াতো টিচাৰ হ'ব লাগিব আৰু। অফিচিয়েলি টিচাৰ উম পাই যাম ন তেতিয়া। মানে চৰকাৰী হিচাপত।
উম। বাকী এইটো- বাকীতো এতিয়া তুমিতো অফিচলৈ যোৱা আজি কালি ল'ৰাবিলাক কষ্ট কৰিব লাগিব বাৰু, মানে- ইঞ্জয় কৰিব কাৰণে হয় নে নহয়।
সেইটো হয়, সেইটো হয়, আমাৰ মানে জীৱনটো তেনেকুৱা। উপায় নাই।
আজিকালি মানে কি হ'ল ইনকমটো চবেই মানে মানে কৰিবই লাগিব মানে বাধ্যতামূলক।
উমঁ, উমঁ।
নহ'লেতো আপুনি নিজৰ মোবাইল ৰিচাৰ্জ কৰিবলেও মানে মানে খুজিব লাগিব ঘৰৰ পৰা হয় নহয়। সেইকাৰণে নিজৰ মানে কি হ'ল লাগিলে তোৰ- আৰু মানে কি হ'ল নিজৰ ৰিচাৰ্জটো কৰিবৰ কাৰণেও হ'লো বা নিজে অলপ চলিবৰ কাৰণে হ'লেও মানে- ক'ৰবাত ফুব গ'লেও নিজৰ ইনকম ধৰা অলপ থূল-মূলকে মুগনক কৰি থাকিব লাগিব হয় নহয়। আজিকালি মানে কাকো নুখুজাকে- কাকো নোখোজাকে, কাকো ধাৰ নোহোলোৱাকে।
অঁহ', ঘৰৰ- পৰা মানে দ'হ পইচা এটা খুজিবলৈ লাজ লগা হৈছে মোৰ ইমানেই লাজ লাগে মানে আজিকালি।
উম সেইটোৱে অ মানে ঠিকেই তুমিতো ঠিকেই ভাবিছা আৰু। মানে নিজে কিবা এটা কৰি লওঁ বুলি ভাবি আছো হে ন ইচ্ছা কৰি আছে আৰু। নিজৰ জীৱনৰ তেনেকে কিবা এটা কৰিম বুলি।
তাকে, আমাৰ ল'ৰা মানে এইটোৱে সময় যে নিজে কিবা নহয় কিবা এটা কৰিবলগীয়া।
উমঁ হয়, হয়।
আৰু কেইবছৰমানৰ পিছততো যে তুমিয়ে হওঁক ধৰা মোৰে হওঁক- বিয়া চিয়াটো পাতিব লাগিব ন। মানে- এ প্ৰকৃতিৰ লগত মিলিব লাগিব আৰু। পৰিৱেশৰ লগত মিলাই সেইটো কথা, সাংসাৰিক জীৱনটো কৰিব লাগিব ন। নহ'লে বুঢ়া বয়সত তোমাক হওঁক বা মোক হওঁক বা কোনে চাব। এতিয়া আমাৰ যেনেকে- আমাৰোতো নিজৰ হাৰথি হিচাপে এডাল লাখুটিডালো লাগিব ন আমাক।
উম, উম, হয়, হয়। প্ৰকৃতি আৰু মানে সমাজৰ লগত অলপ মিলিবই লাগিব মানে যিমানেই মানুহ
অ অ অ' সেইটোৱে আৰু। ত' সেইকাৰণে মানে এতিয়াৰ পৰা কিবা এটা নহয় কিবা এটা কৰিব লাগিব তেতিয়াহে নেক্সট পাঁচ বছৰত আমি সফল হ'ব পাৰিম হয় নাই?
হয় হয় হয়। তুমিতো পুৰা ধেই ভাবি থৈছা মানে কি কম আৰু মানে, তাত তুমি মানে যিখিনি ভাবিছা ঠিকে ভাবি আছা, মানে সফল এইটো মানে ছাক্সেচ টো হৈ লোৱা প্ৰথমতে তাৰপিছত মানে বাকী বিলাক বোলো অটমেটিক হৈ যাব।
অ মানে এ এইবিলাক পৃথিৱীত জন্ম লৈছো যেতিয়া কিবা নহয় কিবা এটা কৰিতো খাম বুলিয়ে আহিছো এনেইতো পৃথিৱীখন গধুৰ কৰিবলৈ অহা নাই চাগে আমি তেনেকোৱাও ইমানো বেয়া দিন নাই আহা চাগে।
উম হয় হয়, সেইটো কাৰণ উম সেইটো কাৰণে মানে চাকচেছ পোৱাৰ লগে লগে কি হ'ল মানে তুমি নিজেই মানে ত' অটমেটিক আহি যাব কিছুমান হেৰি নোহোৱা মানুহবিলাকো মানে
উম।
আজি কালি জানিছাই আও সমাজত কিবা এটা নকৰিলে মানে চিটেই পোৱা নাযায় ন'।
অ' মানে কোনো মানে এইটো ভাল